হেল্লৌ'
ও'
হেল্লৌ'। কি কৰিছা? হেল্লৌ'। হেল্ল'।
অ', হেল্ল'।
হেল্ল', শুনিছা নে নাই?
চা নাই।
মই শুনিছোঁ।
অ'।
কি কৰিছা? হেল্ল'।
অ'
কি কৰি আছা?
হেল্ল'।
কি কৰি আছা? কি কৰি আছা?
ভাত বনাই আছোঁ।
অ', অ', ল'ৰা ক'ত গ'ল?
ল'ৰা শুই আছে, আজি উঠাই নাই।
অ', উঠাই নাই অ', অ', উহ।
অ', কলেজ
কলেজ যাম।
মাদাৰে কি কৰিছে?
আমাৰ, আমাৰ কলেজৰ এতিয়া কাটিংহে শিকাব। আজি অ', পা।
শিকিবা শিকিবা ভালকে শিকিব লাগে দেই।
অ', একে আঠশ টকা দিছো পোন্ধৰ দিনৰ।
ভালকে শিকি মেলি তুমিয়ে কিবা এটা কৰিব লাগিব।
তাকে হেৰি এই হেৰি বাতৰি কাগজ লৈ যাবলৈ দিছে কাটিবলে।
অ'।
অ', কেচি কেচি আছে, আছে দিছো।
লৈ যাবা।
উম, বাতৰি কাগজ নিব দিছে কেচি নিব দিছে তাৰপিছত জুখিব কাৰণে স্কেল নিব দিছে।
অ'।
টা আছে যদি, ফিটা নিব দিছে।
অহ।
স্কেল এপাতে, ফিটা এডালে লৈ যাব লাগিব, আৰু ফিতা নাই বাৰু কে সেইখনে, স্কেল এপাতে লৈ যাব লাগিব বাতৰি কাগজৰ সতি।
উম, লৈ যাবা। ভাত, দালি, ভাত কেৰেলা আলু ভাজি খে
অ', অ'।
ভাত বনাইছে নাই?
হা?
ভাত বনাইছে নাই?
অ', ভাত খাব পৰা হৈ গ'ল।
অহ, কিহে বনালে?
ভাত, দালি, তাৰ পিছত ভেন্দি, আলুগুটি ভাজি।
অ'
তোমালোকৰ?
আমাৰ ভাত কেৰেলাৰ ভজি, ডালি।
আহ অ'। আমাৰ কালি আছিলে ভাতকে। উম খালি খালি ভাতেই আৰু।
ই
খালি খালি ভাত।
ওপৰ উম।
আমি বহুত ভালকেহে খাই আছো। কিছুমান মানুহে চোন খাবলৈ পোৱা নাই।
সঁচাকে আকৌ হয়নে? মই কেতিয়াবা তাকে ভাবো।
খোৱা যতে এই আমি যে পৰা ভাতটো যে বুটলি যে নাখাওঁ,
উম
কিছুমান মানুহে কেইটামান ভাতৰ কাৰণে কিমান হাহাকাৰ লগাই থাকে।
উম। কিছুমানে দেখোন সেয়া খাব লৈকে কিমান ঘূৰি ফুৰিবলগীয়া হয়।
অ সেইটোৱেই কান্দি ফুৰিব লাগে ন, আমি যে পৰা বস্তু এটাই কিছুমানে যে এবাৰ পৰা পিছত যে নাখাই আকৌ কিবা এটা ভাতৰ সৰু চুলি এডাল ওলালে, কিবা এটা ওলালে, কিমান ভাত পানী নষ্ট কৰে হয় নহয় কেলে হ'ব নাই
মই এতিয়া বিশ্বাস কৰেনে? মই নিজেও ভাত নেপেলাও, আৰু কোনোবাইয়ো যদি কোনোবাই ও যদি ভাত পেলাই নহয় মোক বৰ বেয়া খং উঠে।
অ মই যেনে তেনে হ'লেও গোটেই কেইটা ভাত খাওঁ।
অই খোৱাতটো। যিকেইটা খাওঁ সেইকেইটা লঁও বেছিকেনো কেলে ল'ব লাগে। যদি পেলাবলে হয়। মোক মানুহে ভাত দিলে মই আগৰ পায়
ষ্টাইলত যে ভাত যে এৰে, বিৰাট খং
উ, মই বৰ বেয়া পাও সেইবিলাক।
উ।
মানে কিছুমানে বেয়া বুলি ভাবিব, সেইটো বুলি নহয় ন।
অ' কিছুমান যে ষ্টাইলতে যে ভাতৰ কানত যে কেইটামান যে এৰিবই লাগিব একেবাৰে সিহঁত ধৰি লোৱা।
উম। আমাৰ সেইবিলাক নাই।
উম। সেইটোৱেই। আমাৰ ঠাইখন যে আজি মোচোহে আকৌ কাইলৈ শেলাই পৰেই। বাৰিষা আৰু উপায় নাই। কোৱা যে হেৰি মচিছো। যেন মাতি দিলে পিছল হৈ পৰে গোটেইখন।
বাৰিষাত উপায় নাই।
নিদিলেও মানে, এতিয়া মুচিলো হা আবেলিলে আকৌ একেই।
উম তাকে হে। ৰ'দটো কেনেকে ওলাইছে?
ৰ'দটো আজি ফালিব আজি গৰমে। ভাল হৈছে। বৰষুণ দিলেও মানুহে বেয়া পায় নহয়। বতৰে কৰিব কি? বতৰে যি বতৰে যি লাগে তাকে দিছে।
বৰষুণ দিলেও বেয়া পায়, ৰ'দ দিলেও বেয়া পায়।
অ মানুহবোৰ হে দেহাবোৰ বেয়া। হেৰ শুহিব নোৱাৰে। বৰষুণ দিলেও বেয়া পায়, ৰ'দ দিলেও বেয়া পায়, এতিয়া বতৰে কৰিব কি? ল'ৰা আজি ইমান দেৰি শুইছে নে?
আজিহে হেনো ইমান দেৰি শুইছে এনেই নুশুয়ে ক।
কালি ৰাতি শুৱা দেৰি ছাগে।
উম, উম, উম।
কালি শুৱা দেৰি ছাগে বোলো। কি হৈছে, ই ৰাতিপুৱা শুই উঠিয়ে কান্দিছে।
কাষত মানুহ নাই যে।
আ। চকু মেলিয়ে মানুহ পাব লাগিব নি?
উম।
সেয়াই আও।
সাত কেতিয়াকে লা সাত সাত তাৰিখৰ পৰা সাত সাত তাৰিখে লাগিব নেকি?
এইটোতো এনেকেহে কৈছে যে, উপৰি পোৱা নহয়। এইটো কেতিয়াবাতে ভাঙি য়ায়। এইটো চোৱা নাই। এতিয়াই ভাঙিছে টো এনেকে থাকিব লাগিব ন নহয়।
হেল্ল
সাত তাৰিখে সাত লাগিব নহয়। গুড মৰ্ণিং
কে আজি এক তাৰিখ হ'লেই নেকি? নে আজি সৌকাতি? আজি এক তাৰিখ হ'ব পায়।
কাপোৰ কানি সামৰিব হ'লেই আওঁ।
তাকে মই সামৰিলোৱে।
উম। নহবা পিছত নহবা পিছত কিমান চোৱাত ধুই থাকিবা? নহবা পিছত কিমান চোৱা ধুই থাকিবা ন?
সেইটোৱে। মই মোৰ ভাগৰ চব ভৰাই লৈ ধু।
উম।
উফ হো কি গৰম দিছে অ? এইবাৰ যে মই যে আইচক্ৰিম খাই পোৱা নাই।
আইচক্ৰীমৰ বেপাৰী আহিয়ে আছে দেখোন।
আইচক্ৰীমৰ বেপাৰী আহি আছে কিন্তু খাবলৈ হোৱা নাই মানে। মানে যেতিয়া আহে মানে মই দুলু নবৌ হঁতৰ ঘৰৰ ফালে থাকো কিবা কিবি তেনেকুৱা মানে।
আজি আহিব পাৰে আজি বতৰতো ৰ'দ নহয়।
অ।
আইচক্ৰীম খোৱা বতৰ। এ ঘৰতে আম আ ছে আমৰ জুছ বনাই বনাই আইচক্ৰীম বনাই খাব পাৰে।
এ হ'লেও আইচক্ৰীম। এই আমাৰ ইয়াৰ আইচক্ৰীমবোৰ খাই ভাল নালাগে। অ এই বিহু নাচিবলৈ যাওঁতে দোকানৰ পৰা কিনিছিলি আইচক্ৰীম।
অ সেইবিলাক খাবি চিপি
সেইবোৰ ভাল লাগে অ সেইবোৰ দহ টকাতে ইমান ধুনীয়া আইচক্ৰীম পায় চকলেটৰ।
ইয়াত
আমাৰ ইয়াত আকৌ পাৰ আমাৰ ইয়াৰ সেই পানীটোহে দহ টকা, মুখত দিলেই যে পানী পানী হৈ যায়।
এ বেছি লৈ লয়।
বেছি লয় অ সেইবোৰ সেইবোৰ আইচক্ৰীম বাহিৰত বিকিয়ে নাযায় আাৰ এই গাঁৱত বুলি
উম।
ধকা দিয়েহি আৰু।
ঢকা দি খা সেইটো হেয়ি পৰা আহে আহে এইকটা যে আহে এতিয়া ভোকপুৰৰ পৰা আহে আহে।
অ', এইকটাই পুপু আহেহে এসোপা কেমিকেল এসূপা দি পেলাই এই জেগাৰ নাম কেলেই হ'ল আৰু।
আহ অ'।
হেৰি এইটো কি বুলি ক'লে কেমিকেল এসোপা মিক্স কে আৰু পানীতে চেনি এসোপা দি তেনেকে আনে।
আমিও খাব নোপোৱা নিচিনাকে খাওঁ নহয় আকৌ।
উম বাকী টকাৰ লালহাটো আমাৰ আছে।
আছে আছে।
উ নহলেনো এনেই হয়নে। তাকেহেন নহলেনো এনে হয় নে।
উম কম নহয় বেছি বুলি ক'লেও বেয়া নহয়।
তাকেহে কম নহয় বেছি।
কি কবা আৰু জীৱন বিন্দা মাত ন যি। জীৱন জিন্দাবাদ নে জীৱন মুন্দাবাদ।
আহ।
জীৱন জিন্দাবাদ নে জীৱন মুন্দাবাদ।
পইচা নহ'লে একো নহয় অ'।
সঁচাকে আজিকালি পইচাই মেইন ন।
পইচাই মেইন।
পইচা বিনে নাই একো।
পইচা নাই ত কোনেও মুখলে নাছাই।
উম সেইটোতো সঁচা কথা।
মোৰ মবিলটো ৰিচাৰ্জো কাটিব এই কেইদিনতে।
ভৰাই লবা ভৰাই লবা।
ভৰাবলে আকৌ পইচাটো লাগিব ন।
উ কেলেই তুমি চাকৰি এটা কৰি থকা নাই জানোঁ।
ক'ত চাকৰি সেইটো চাকৰি মাহেকৰ মূৰতে পাম দৰমহাটো।
চাকৰি এটা কৰি আছে নহয় সেইটো পইচা পাবা নহয়।
মাহেক মূৰত হে পাম আকৌ।
আহ।
অ', কিন্তু কি কি কষ্ট হৈছে বুলি ভাবিছা সেইটো চাকৰি কৰনো।
কি কষ্ট হৈছে।
কিমান মিলাবলগীয়া হৈছে টাইম।
সেইটোৱে নকবাই আৰু।
টাইমেই নাই।
জীৱনে হাৰাশাস্তি দেখুৱাই দিয়ে ন।
হাৰা শাস্তি খুৱাইছে। ৰাতিপুৱা সময়কন বা অকমান আজৰি হলেও কৰিবলগীয়া কাম বোৰ থাকিয়ে গৈছে।
মানুহে ভাবে কিমান
এই সময়, সেইকন সময় বহুত টনা টনা হয়, কলেজৰ পৰা এতিয়া আহি পেলাই পামহি চাৰে তিনিটা চাৰিটা বজাত
উম।
তাৰপিছত আকৌ কেইকেইটা চাকৰি আছেই নহয়, ফিল্ডলৈও যাবলৈ নহয়গে। সেইকেইটা চাকৰি কৰিম বুলি হ'লে মোৰ, চাৰে আঠটা নটা বাজে, গম পাইছা, কালি নটা বাজিছে।
সেয়াহে আৰু পতকে তুমি ক্লাছটো সম্পূৰ্ণ নহোৱাকে গুচি আহিব নোৱাৰা ন।
অ', সেইটোৱেই।
চবতে ক্লাছ, চবতে টাইম।
উম, লোককো পইচা হিচাপ কৰিহে দিব।
উম।
এনে দি নিদিয়ে নহয়। আমাৰ কমপ্লিট হৈ গ'ল গম পাইছা এতিয়া।
তাকেহে।
পাঁচটা কৰিব লাগিব নহয়?
উম।
পাঁচটা।
কৰিবা, ভালকে কৰিবা ক্লাছকিটা।
তাকেহ।
ভালকে কৰিলে ভাল ফল লাভ কৰিব পাৰি ন।
সেইটোৱে।
ঠিক আছে, হ'ব তেতিয়া।
উম, পিছে টাইম পালে কৰিবা।
অ'কে, অ'কে নিশ্চয়।
উম, মোৰ কৰিব পৰা কেপাচিটিটো অহা নাই মানে।
কাৰ?
মোৰ, মোৰ।
কিয়? ৰিচিভ কৰিবহে জানা নি?
এ কৰিব পৰা, কৰিব মানে নোৱাৰি।
নোৱাৰি, কিয়?
সেইটো আজি আহিবহে বুলি কৈছে।
অ', অ', অ'। হ'ব এনেকে হৈ থাকিলেও হৈ থাকিব।
উম।
উম, উম। হ'ব, হ'ব।
ঠিকে আছে।
উম। দহ মিনিট চল্লিছ ছেকেণ্ড।